অ কোৱা।
কি খবৰ।
অ খবৰ আছো দিয়া ভালে তুমি।
ৰ'বা বাকী ঘৰত ভাল ন চবৰে।
অঁ অঁ ঘৰত ভাল তোমালোকৰ।
আছে আছে ঠিকে আছে।
এনে তোমালোকৰ গাঁৱৰ ফালে ভাল।
ভাল ভাল তোমালোকৰ আছে ঠিক।
আছে আছে তোমালোক গাও ক'ত এনে।
মোৰতো হেৰি তোমাৰ তেজপুৰ পৰে।
তেজপুৰ, তেজপুৰৰ ঘৰ কোনখিনি।
তেজপুৰত তোমাৰ বক' বুলি এটা জেগা আছে বক' পাৰ হৈ যাব লাগে।
অ
তাতে এইফালেদি তোমাৰ মিছন চাৰডি ওলাব পাৰি এনেকে।
কি কলা।
সনেকে এটা মিছন চাৰ্লি বুলি এটা জেগা আছে সেনেক সেই দুখৰ ওলাব পাৰে তাৰ কাষতে আৰু। উ বাকী তুমি ঠিকে আছা। আছোঁ আছোঁ, এই তোমাৰ এটা কথাতে ফোন কৰিলো ৰবা।
এ ক।
টপিক এটা ডিছকাছ কৰিম বুলি ভাবি আছলোঁ তোমাৰ মতে। মানে তোমাৰ লগত, তোমাৰ টপিক টপিকটো ভাবিছো বন্ধুত্বৰ ওপৰত ডিছকাছ কৰোঁ আজি।
অ', ঠিকে আছে বিষয়টো ভালে। মানুহৰ জীৱনতো বন্ধুত্বৰ গুৰুত্ব অপৰিসীম। আনলিমিটেড আৰু মানে বন্ধুৰ মানে গুৰুত্বটো থাকে আৰু। এজন মানে ভাল বন্ধুৰ জীৱনৰ সুখ- দুখৰ সংগী হয় আৰু।
সংগী হয় আৰু তোমাৰ এনেকুৱা এটা সম্পৰ্ক য'ত তোমাৰ কোনো স্বাৰ্থ নাথাকে কেৱল তোমাৰ সহানুভূতি আৰু সহযোগিতা থাকে।
তোমাৰ বন্ধুত্ব মানে কি বুজা আৰু তুমি, তোমাৰ মতে আৰু?
উম- হ বন্ধুত্ব হৈছে এটা হৃদয়ৰ এটা বিশেষ তোমাৰ সেয়া বা বন্ধন বুইছা ন'?
উম - উম
আৰু তোমাৰ ৰক্তৰ সম্পৰ্কে জন্মৰ লগে- লগে পোৱা যায় আৰু কিন্তু বন্ধুত্ব আমি নিজে বাচি লওঁ।
অহ, হয় আৰু উম, আৰু এনে মোৰ মতে আৰু ধৰা বন্ধুত্ব হৈছে মানে দুজন বা তাতোধিক দুটা ব্যক্তিৰ মাজত গ- গঢ় লৈ উঠা মৰম ধৰা উম বিশ্বাস, সন্মান, আন্তৰিকতা, সম্পৰ্ক আৰু। ই এটা এনেকুৱা সম্পৰ্ক য'ত মানে স্বাৰ্থ নাথাকে আৰু বন্ধুত্ব -বন্ধুত্বটো আমি নিজে বাচিল‌ও সেই বাচি ল‌ওতে ভালকে বাচি ল'ব লাগে আৰু
বাকী তুমি এনেই মানুহৰ জীৱনত তোমাৰ বন্ধুত্বৰ কিয় প্ৰয়োজন বুলি ভাবা?
চব মানুহৰ জীৱনতো বন্ধুত্বৰ প্ৰয়োজনীয়তা বহুত আছে কাৰণ মানুহ এটা সামাজিক জীৱ আৰু মানে সামাজিক জীৱ হয়, আনৰ সংগ বিচাৰে জীৱনত বহুত ত 'সময়ত এনে পৰিস্থিতি আহি যায় যেতিয়া আমি মানুহৰ মানে আমি নিজৰ অনুভৱ মানে অকল অনুভৱ কৰো আৰু। য'ত মানে ধৰা সমস্যা বা আনন্দ কাৰোবাৰ লগত ভাগ বতৰা কৰিব বিচাৰো। তেতিয়া মানে এজন ভাল- বন্ধু এটা বিশ্বাসযোগ্য ব্যক্তি হৈ উঠে আৰু।
হু-হু-হু সেইটোৱে ঠিকে কৈছা।
এনে আৰু বন্ধু অবিহনেৰে জীৱনত মানে কেতিয়াও একাকি যেন নালাগে আৰু মানে এজন মানুহ থাকাযেন লাগে আৰু
আৰু তোমাৰ বন্ধুত্বই তোমাৰ কিন্তু মানসিক শক্তি বৃদ্ধি কৰে আৰু জীৱনক তোমাৰ অধিক আনন্দময় কৰি তোলে।
হয় -হয় সেইটো সঁচা কথা।
উম।
এনে তুমি এজন ভাল বন্ধুৰ কি- কি গুণ থাকিব লাগে কোৱাচোন?
মোৰ মতে দি চোৱা আৰু তোমাৰ এটা ভাল বন্ধুত্ব তোমাৰ সততা তাৰপিছত তোমাৰ বিশ্বাসযোগ্যতা সহানুভূতি তাৰপিছত তোমাৰ সহযোগিতাৰ অনু মানু - মনোভাৱ তোমাৰ ধৈৰ্য, ক্ষমাশীলতা, উৎসাহ যোগোৱাৰ ক্ষমতা, এই আদি ইবোৰে আৰু থাকিব লাগে মোৰ মতে অৰ্থাৎ তোমাৰ এজনৰ সত্যিকৰ বন্ধু কেৱল ভাল সময়ত নহয় কিন্তু বেয়া সময়তো কাষত যাতে থাকে।
অহ, হয় মানে ঠিকে কৈছা আৰু মানে সুখৰ সময়ত তো বহুত ফেন পোৱা যায় মানে বন্ধু পোৱা যায় কিন্তু দুখৰ সময়ত মানে যিজন থাকে
সিহে আচল বন্ধু সেইটোৱে আৰু তোমাৰ বিদ্যালয় বা তোমাৰ এনেই তোমাৰ মতে বিদ্যালয় বা মহাবিদ্যালয়ৰ ব ব বন্ধু বন্ধুত্বৰ বিষয়ে কি ক'বা তুমি?
অ বিদ্যালয় মহাবিদ্যালয় বন্ধুত্ব মানে চ বন্ধুত্বটো যিহেতু বাচি লাও ন। ত প্ৰত্যেকটা সময়ত। তাতে মানে অলপ ফ্ৰেণ্ড চাৰ্কেল বিলাক চেঞ্জ হৈ থাকে আৰু।
তাকে।
মানে ধৰা এই সময়ৰ বন্ধুত্ব বিলাক মানে অলপ স্মৰণীয় হৈ থাকে। আৰু মেমৰিজ থাকে বহুতো বিদয়ালয় মহাবিদ্যালয়ৰ বন্ধুত্ব এইবিলাক একেলগে পঢ়া যায়। খেল ধেমালি কৰা যায় ম একজামৰ প্ৰিপাৰেচন কৰা যায় মানে এই অভিজ্ঞতা। মানে বন্ধুত্ব এটা গভীৰ কৰি তোলে আৰু আৰু এই বহু ক্ষেত্ৰতে মানে ধৰা এই। বন্ধুত্ব বিলাক জীৱনতটো মান জীৱন জুৰি মানে টিকি থাকে আৰু মানে জীৱন। টো তোমাৰ মৃত্যুৰ সময়লৈকে থাকি।
ঠিক কৈছা ঠিক কৈছা আৰু তোমাৰ বহু সফল ব্যক্তিয়ে কৈছে যে। তেওঁলোকৰ বিশ্ববিদ্যালয় জীৱনৰ বন্ধুসকলে আজিও। তেওঁলোকৰ জীৱনৰ গুৰুত্বপূৰ্ণ অংশা, অংশ।
হয় হয়টো সঁচা কথা। আৰু তুমি বন্ধু তাত বন্ধুত্ব এটাত মানে সম্পৰ্ক এটা বন্ধুত্বৰ সম্পৰ্ক বিশ্বাস বিশ্বাস এটা মানে কিয় ইমান গুৰুত্বপূৰ্ণ বুলি ভাবা?
ছোৱা 'বিশ্বাসটোতো মেইন বস্তু। কাৰণ, বিশ্বাসৰ অবিহনেতো কোনো সম্পৰ্ক শক্তিশালী হ'ব নোৱাৰে। লাগালে বন্ধুত্বৰে হওক বা এনে নমা নৰ্ম নৰ্মেল সম্পৰ্কই হওক। আৰু বন্ধুজনৰ ওপৰত ভৰষা কৰিব পৰা আৰু নিজৰ কথা নিৰ্ভয় ক'ব পৰা অনুভৱটোৱে বন্ধুত্বৰ মূল ভেটি।
হয়, হয়। মানে বিশ্বাসটো এবাৰ ভাগিলে মানে পুনৰ গৰাটো ক কঠিন। সেয়ে, মানে বিমা আৰু সেয়ে তুমি বিশ্ব এতিয়া ভংগ কৰিব নালাগে।
উম, উম, উম আৰু সেইকাৰণে বন্ধুজন বিশ্বাস কেতিয়াও ভংগ কৰা উচিত নহয়।
হয়, হয় সেইটোৱে।
উম, আৰু এনেই তোমাৰ তোম তোমাৰ মতে এনে বন্ধুত্ব সন্মানৰ প্ৰয়োজন আছে নেকি বন্ধুত্বত?
কি কলা?
বন্ধুত্ব তেনে তোমাৰ মতে সন্মানৰ প্ৰয়োজন আছে নেকি?
অ, বন্ধুত্ব তো এ ধৰা সন্মানৰ প্ৰয়োজন থাকে, আৰু মানে। বন্ধুত্ব বুলি ক কথা নাই আৰু ধৰা তোমাৰ যিকোনো সম্পৰ্কতে হওঁক মোৰ ফেমিলিৰ লগতে হওক বা শিক্ষক শিক্ষয়িত্ৰীৰ লগতে হওক বা নিজৰ আপোন মানুহৰ লগতে মানে সন্মানত থাকিব লাগে আৰু। তাৰপিছত যেতিয়া মানুহে ভাবে যে বন্ধু হলে যিকোনো কথা কব পাৰি। সেইটো নহয় মানে কিন্তু। টো বন্ধুত পাৰম্পৰিক সম্পৰ্কতটো ৰক্ষা ৰক্ষা কৰি থাকিব লাগে আৰু। মানে সন্মান থাকিলে মানে সম্পৰ্ক এটা ভালে থাকে আৰু তেতিয়া মানে তেতিয়া নষ্ট নহয়। হয় আৰু সম্পৰ্ক এটা।
তাকেই, তাকেই আৰু আজিকালি তোমাৰ সামাজিক মাধ্যমতো হাজাৰ হাজাৰ বন্ধু থাকে। এতিয়া এইবোৰক তুমি প্ৰকৃত বন্ধু বুলি ক'ব পাৰিবা জানো?
চা সেইটো নক'ব নোৱাৰি। কাৰণ, চ সামাজিক বিজ্ঞানে বহুত বহুত বহুত নামিল বন্ধুব লগ পাওঁ। ফ্ৰেণ্ড লগ পাও। কিন্তু, তাৰ মাজত কিছুমান ভাল হ'বও পাৰে। বা কিছুমান প্ৰকৃত বন্ধুৰ বাবে বিশ্বাস সময় আৰু বাস্তৱ য মান মানে বন্ধু মানে তোমাৰ সংখ্যাৰে নহয় আৰু মানে গুণৰে চিনাক্ত কৰিব লাগে। মানে মোৰ লগত ইমান বন্ধু আছে সেই কৈ কেনে তুমি আহ মানে ভালে থাকিব নোৱাৰা যে মোৰ লগত ইমান বন্ধু আছে মোৰ। চাবা যে অ মোৰ ভাল সময়তেই আছিল বেয়া সময়তে আছিল। তেতিয়া মানে গম পাব পাৰি আৰু। এজন ব্যক্তিজন ভাল বুলি মানে সঁচা বন্ধু বুলি গম পাব পাৰি আৰু। উম, হম এনেই তুমি বন্ধুতত ভুল বুজা বুজি হ'লে কি কৰা উচিত বুলি ভাবা?
তাকেই তোমাৰতো চোৱা প্ৰথমেতো শান্ত ভাৱে কথা পাতিব লাগে। আৰু বহু সমস্যাৰ নিৰৱতা তোমাৰ বাবে ডাঙৰ হয়। আৰু সেইকাৰণে মোৰ মতেতো খ খোলা-খুলিকৈ আলোচনা কৰিলে অধিকাংশ সমস্যা সমাধান হয় বুলি মই ভাবোঁ।
হয় হয়। মানে অহংকাৰটো এৰিব লাগে আৰু মানে যদিও সম্পৰ্ক এ- অংকাৰটো মানে এৰি দিব লাগে আৰু মানে, অহংকাৰ কৰি থাকিলে সম্পৰ্ক এটা বেছি সময় নাথাকে আৰু। মানে ধৰা আৰু মানে যদি মনে মনে থাকি কিনে আমি - সমপৰ্কটো কথা এটা মানে যদি আমি আলোচনা নকৰো মানে তেতিয়া মানে, পিছলৈকে প্ৰব্লেমটো বেছি ডাঙৰ হৈ যায়। মানে ডাইৰেক্ট মানে খোলা খোলিকে কথাটো কৰি দিয়ে কত পাতি ল'ব লাগে আৰু।
পাতি ল'ব লাগে আৰু কেতিয়াবা মই দূষিত বুলি, কোৱাতে সম্পৰ্ক বচোৱাৰ বাবে যথেষ্ট হয়।
হয় হয় সেইটো সঁচা কথা। এনে তুমি বন্ধু বন্ধুৰ পৰা মানে কি কি শিক্ষা লাভ কৰিব বুলি ভাবা। মানে বন্ধু এটা লগ হৈছে বন্ধু দুজন পাতিছে মানে তেওঁ কি কি শিক্ষা তুমি পোৱা আৰু?
ছ' বন্ধুজন যদি ভাল হয় তেতিয়াহ'লেতো বহুত কোৱালিটিছে থাকে। তেনে যেনেকৈ ধৰক তোমাৰ সহযোগিতা হ'ল, ত্যাগ হ'ল, তাৰপিছত সহানুভূতি, দায়িত্ববোধ, ধৈৰ্য, ক্ষমা, তাৰপিছত তোমাৰ নেতৃত্ব আদি এইবোৰ মই ভা- বো আৰু এনেকে। আৰু তোমাৰ বন্ধুসকলেতো আমাক জীৱনৰ বহু মূল্যৱান শিক্ষা দিয়ে।
হয় হয় হয় সেইটোয়ে সঁচা কথা আৰু। বেয়া বন্ধু মানে বেয়া বন্ধু বুলি নকওঁ মই, মানে সকলো বন্ধুত্বে ভাল হয় ন।
চোৱা এতিয়া ডাইৰেক্ট তেনেক ক'ব নোৱাৰা। মোৰ মতে এইটো কাৰণ নহয়, কাৰণ চোৱা কিছুমান বেয়া সম্প সংযোগ মানুহক ভুল পথলৈ লৈ যাব পাৰে। সেইকাৰণে আমি বাচি কুনিহে মানে বন্ধু চুজ কৰিব লাগে।
হয় হয় ঠিকেই আছে এইটো সঁচা কথা। কাৰণ কিছুমান কিছুমান বন্ধুৱে মানে নিচাজাতিয় বস্তু বা অপৰাধমূলক কাম বা অসতভ্যাস থাকে ন। সেইবিলাকে তোমাক কেতিয়া বিপদ মাতি আনি - দিব পাৰে। সেইকাৰণে ভালকৈ আৰু ভাল এজন বন্ধু বাছনি কৰিব লাগে।
বাচি গছ চচি পেলাই ভালকৈ কোৱালিটি চাই গুণ চায়। বন্ধু পৰি বন্ধুত্ব ৰাখিব লাগে। আৰু তোমাৰ ধৰা আমি নিজে যে আমি নিজে কেনেকৈ এজন ভাল বন্ধু হ'ব পাৰোঁ। মানে তোমাৰ মতেদি?
অ মানে চোৱা আমি ভাল বন্ধু হব কাৰণে মোৰ মতে আৰু তুমি সঁচা কথা ক'ব লাগিব, মিছা কথা ক'ব নোৱাৰা। বন্ধুক মানে গোপন কথা লক্ষ্য কৰিব, ধৰা তোমাক মই কিবা এটা চিক্ৰেট কথা কৈছো, সেইটো তুমি কথা মানে কথাটো মানে ৰক্ষা কৰি ৰাখিব লাগিব, আনক। কোৱা তোমাৰ বন্ধু এজনে যেতিয়া বিপদত পৰে, সহায় কৰিব লাগিব। বন্ধুয়ে যেতিয়া সফলতা লাভ কৰে বা ছাকচেছ হয় কোনো এটা কামত তুমি তেতিয়া আনন্দিত হ'ব লাগিব। যদি তোমাৰ বন্ধু এজনে ভুল কৰে তেতিয়া শুধৰাই দিব লাগিব, তুমি ভুলতটো দেখা দেখা পাই কিনে যদি মনে মনে থাকা, তেতিয়া তুমি এজন ভাল বন্ধু হ'ব নোৱাৰা। এই বন্ধু এজন তুমি সময় দিব লাগিব আৰু কৃতজ্ঞতা প্ৰকাশ কৰিব লাগে আৰু। মানে এইবিলাকে পাঁচ ছয়টা মান গুন থাকিলে তুমি এজন ভাল বন্ধু হ'ব।
সেইটোয়ে আৰু তোমাৰ মতে মানে অৰ্থাৎ তোমাৰ ধৰা ভু ভাল বন্ধু বিচাৰাৰ আগত নিজে ভাল বন্ধু হ'ব লাগে। তেতিয়াই আমি মানে আনক ভাল দেখিব পাৰিম। সেয়ে ঠিকে কৈছা।
ধৰা ইত কোৱা মানে ধৰা ইতিহাসত বা সাহিত্যত বন্ধুত্বৰ উদাহৰণ আছে নেকি তোমাৰ মতে?
অৱশ্যে আছে। কাৰণ চব ভাৰতীয় মহা মহাকাবত তোমাৰ বহু বন্ধুত্বৰ উদাহৰণ পোৱা যায়। যেনেকে ধৰা তদুপৰি তোমাৰ সাহিত্যতো বন্ধুত্ব স সততা ত্যাগ আৰু তোমাৰ বিশ্ব বিশ্বাস প্ৰতীক হিচাপে উপ্থাপন কৰা হয়
হয় হয় এই মানে ধৰা এইবিলাক যিহেতটো কাহিনী আছে ন আমাৰ ইতিহাসত বা সাহিত্যত বহুতো বন্ধুত্বৰ কাহিনী আছে যিবিলাকে আমাক মানে বন্ধুত্বৰ মূল্য টো বুজি পোৱাত সহায় কৰে আৰু
ঠিকেই ঠিকে আৰু সেইটোৱে কথা আৰু সফলতাৰ ক্ষেত্ৰত বন্ধুত্বৰ ভূমিকা কি বুলি ভাবা তুমি তোমাৰ মতে ততি
চ ভাল বন্ধুৱে আমাক উৎসাহ দিয়ে বা ভুলবোৰ শুধৰাই দিয়ে। দিয়ে আৰু হতাশাৰ সময়তো যেতিয়া আমি মানে কোনো এটা কাম কৰিনে চাকচেচ নাপাওঁ হতাশ তেতিয়া আমাক মানে সাহস যোগায় আৰু মানে এই এইদৰে আৰু বন্ধ তৰ সফলতাৰ পথত এক ডাঙৰ শক্তি হিচাপে কাম কৰে আৰু
ঠিকেই হয় হয় আৰু আজি আমি বন্ধুত্ব ত অৰ্থ গুৰুত্ব আৰু ধৰা তোমাৰ ধৰাছা সত শতিকাৰ বন্ধু গুণ তাৰপাছত বিশ্বাস সন্মান সামাজিক মাধ্যমৰ তোমাৰ প্ৰভাৱ আৰু বন্ধুত্বৰ শিক্ষা আদিৰ বিষয়ে আলোচনা কৰিলো হয়নে নাই।
হা হা কৰিলো কৰিলো ধৰা আৰু বন্ধু মানে জীৱনৰ আটাইতকৈ মূল্যবান উপহাৰ উপহাৰসমূহৰ ভিতৰত মানে এটা ভাল উপহাৰ আৰু আৰু সেইবাবে ইয়াৰ যত্ন লোৱাটো আমাৰ দায়িত্ব আৰু ভাল বন্ধু এজন বাচি লোৱাতটো আমাৰ দায়িত্ব হয় আৰু
সেয়ে আৰু তোমাৰ সতীৰ্থৰে বন্ধু ধন সম্পত্তিৰে কিনিব নোৱাৰি কিন্তু
নোৱাৰি নোৱাৰি কাৰ তেওঁলোক জীৱনৰ অমূল্য সম্পদ আৰু সেই আমি ভাল বন্ধু হ'বলৈ চেষ্টা চেষ্টা কৰিব লাগে আৰু আৰু ভাল বন্ধুৰো মূল্য বুজি ল'ব লাগে।